হেল্ল' হেল্ল' হেল্ল'।
হেল্ল'।
ভালে আছা?
ক'ত আছা? আছোঁ, ক'ত আছা?
ঘৰত, ঘৰত, তুমি?
এই পইচা জমা কৰিবলৈ আহিছিলোঁ, বেংকলৈ ৰখা।
আজিৰ দিনতো, বেংকত পইচা জমা কৰিব যাব লাগে নে?
বেংকত বোলে পইচা জমা কৰিলে, বেংকতে পইচা জমা কৰিলে, তোমাৰ সুদ পোৱা যায়, সেইকাৰণে আহিলোঁ।
তুমি সেইখিনি, একেখিনি বস্তু দেখোন, তুমি আমাৰ ডিজি ডিজিটেল মাধ্যমেদি কৰিব পাৰা, আজিকালিটো সকলোখিনিয়ে ডিজি ডিজিটেল মাধ্যমেদি আৰম্ভ হৈছেই।
সেইটো হয়, কিন্তু ডিজিটেল মাধ্যমত বিশ্বাস কৰোঁ, কিন্তু মানে, আগৰ দিনৰ মতে, আমাৰ মাঁহতৰ ম তে, বেংকত থ'ব লাগে, সেইকাৰণে, মই বেংকলৈকে আনো আৰু।
উম, লাইনো চাগে, বহুত দীঘল লাইন লাগি আছে।
এই তাতে গৰম যি, টেম্পুত আহিলোঁ, গাড়ীখনো নিলো, এই বহুত গৰম পেলাইছে।
এইসমূহ সুবিধাৰ, অসুবিধাৰ পৰা আমাৰ, মানুহখিনিক ৰক্ষা পাবলৈয়েটো আৰ বি আইয়ে তোমাৰ নতুন, নতুন নিয়মসমূহ বনাই থৈছে বেংকিঙৰ কাৰণে, সেইখিনি সমূহ আমি জানিব লাগে।
উম, সেইটো হয় পিছে, তুমি পিছে যে, এ ব্যৱসায়িক বাণিজ্য শাখাত যে আছিলা, তোমাৰ এনে ভৱিষ্যতে, বেংকিঙত কৰা মন নাই নেকি বাৰু?
আছে বাৰু, মই বেংকিঙৰ কাৰণে, প্ৰস্তুতি চলাই আছোঁ।
অ', অ', তোমাৰ বেংকিঙৰ, কোনটো শাখাত হ'বলৈ মন আছে?
মোৰ, বেংকিঙৰ শাখা মানে, মোৰ তোমাৰ, আমাৰ মুখ্য যোনটো বেংক, আমাৰ এছ বি আই। ভাৰতৰ মই, ভাৰত তাতে যাবলৈ মন আছে। ইয়াত তাতে তোমাৰ যোনটো, এচিষ্টেণ্ট মেনেজাৰ পি অ' বুলি কয়, প্ৰভিজনেলী অফিচাৰ। সেইটো ফাৰ্ষ্ট ষ্টেজটো সেইটোয়ে হয় ন। তুমি তুমি এছ বি আই, পিয়ৰ এক্স এ পিয়ৰ পৰীক্ষা অৱতীৰ্ণ হৈ তুমি যদি পৰীক্ষাটোত উত্তীৰ্ণ হোৱা, তুমি প্ৰথম পোষ্ট তুমি সেইটোৱে পাবা। তাৰপিছত তুমি, প্ৰমোচন হ'লে তুমি পাবা চেকশ্যনাল অফি কোৱা। হেল্ল', হেল্ল'।
অ'। কোৱা।
অ', দৰমহা পাতি বিলাক তোমাৰ, চোৱা মানে তুমি এতিয়া, নতুনকে যদি তুমি ডিগ্ৰী লাভ কৰিয়ে তুমি, প্ৰথম দৰমহা তুমি, নব্বৈ হাজাৰৰ ওচৰা-ওচৰি পোৱা। তোমাক কি লাগে আৰু।
হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।